হেল্ল
কত আছা?
এ নকবা ৰ'বা, এই মাত্ৰ আহি পাইছোহি ঘৰলে।
হয় নেকি?
উম।
ক'ৰবাৰলে গৈছিলা নেকি?
এই টুকোলা দিবলৈ গৈছিলো বুজিছা।
অঁ, ঠিকে আছে। মই এইয়া ঘৰলে আহি আছো এনেই এপাক ওলাই গলো।
উম
তাৰ পৰা আহি আছো, কি ভাত পানি খালা?
খালোঁ খালোঁ এই মাত্ৰ খাই পেলাই বহিছোহি।
অঁ ঠিকেই আছে।
এনে খবৰ খাতি ঠিকে আছে ন।
খবৰ খাতি ভালে আছো আৰু দিয়া, তুমি তোমাৰতো কোৱা?
এই নক'বা ৰ'বা এইকেইদিন পে'মেণ্ট পোৱা নাছিলোঁ এই পে'মেণ্টটো পোৱাৰ পিছত- ভাবিছিলোঁ মাক চিনেমা এখন চোৱাম বুলি।
অ
এতিয়া আকৌ চেক কৰোঁতে কি হ'ল জানা ই এম আই কাটিলে যে।
অঁ
সেইটো কাৰণে মানে এতিয়া কি কৰিবা আকৌ বোলো নেক্স উইকত চাওঁ কি হয়।
অঁ অঁ অঁ ঠিকে আছে হ'ব একো নাই এইবিলাক আৰু হৈয়ে থাকে। মানুহে এনেওঁ জীৱনটো তোমাৰ ই এম আইতে চলি থাকে আৰু তেনেকুৱা বুলিয়ে ক'ব পাৰা।
হয় দে বহুত
আজিকালি ই এম আই ফনটো দি দিছে ন সেইকাৰণে মানে চব মানে সৰু বা ডাঙৰ যি মানে বস্তুৱে নকৰক কেলে চবতে ই এম আই কৰিবলৈ চেষ্টা কৰে, সুবিধাও হয় বাৰু এফালৰ পৰা চাব গলে।
চাবলৈ গ'লে সু সুবিধা হয় বাৰু কাৰণ ই এম আইটোৰ ধৰা মাহে মাহে- দিবলগীয়া হয় ইমান বেছি নাকাটেও।
নিজৰ কাৰণেও কিবা এটা থাকি যায়।
অঁ
সেইটোৱে কি কৰিবা আৰু এতিয়া। ই এম আই তে গাড়ীখনৰ দুইখন গাড়ী ই এম আই কাটি কাটি গৈ আছে।
অঁ অঁ অঁ ঠিকেই আছে বাৰু ময়ো সেয়া তোমাৰ নতুনকে কিবা এটা ল'ম বুলি। ভাবি আছিলো, মানে গাড়ী এখন ল'ম বুলি ভাবি আছিলো এতিয়ালৈকে হেৰি হোৱা নাই গৈ।
কি -কি গাড়ী স্কৰপিঅ' নেকি?
নহয় মই বলেৰ খন লম বুলিহে ভাবিছোঁ স্কৰপিঅ খনৰ তোমাৰ অকমান বাজেট টো অকণ বছি হৈ যায়।
তুমি গৈছিলা মাজতে স্কৰপিঅ ল'ম বুলি সেইকাৰণে সুধিলোঁ বোলো।
চালো মানে মই অকমান বস্তু বিলাক অলপ অধ্যয়ন কৰিলো সেইবিলাকৰ ওপৰত কিন্তু মানে যি দেখিলো স্কৰপি'অত তেনেকা মানে ধৰা চাব গলে ইমান এটা তেনেকে লাভ নাই। বস্তুটো চাব গলে একেই হয়।
উম।
যিহেতু একেই হয় যেতিয়া বলেৰ' খনেই লোৱা যায় আৰু।
সেইটো হয় বাৰু আৰু বলেৰ'খন এতিয়া নতুনকে ব্লেক কালাৰটো আহিছে।
অ, অ।
সেইটোতো কা- গাড়ীখন বৰ ধুনীয়া এতিয়া বনাইছে দেই বহুত ভাল লাগিছে গাড়ীখন দেখি।
সেইটো হয় বাৰু, মোৰ মানে সেইটো বেছি পচন্দ লাগিছে আৰু। আৰু ধৰা দামটো অকমান কম দিয়াচোন আমাৰ কাৰণে ধৰা মিলি যায় আৰু।
বালো লাগিব।
উম,
গোটেই গাড়ীখন যিহেতু মেডেল গাড়ী হয়।
সেইটোৱেটো সেইকাৰণে মোৰ কিবা এটা ভালো লাগে বলেৰ'খন। ভাবিছো তাকে লওঁ। লৈ পেলাই মানে ধৰা কি হয় মানে মই দুটা কথা ভাবি আছো আৰু এখন ভাবি আছো তোমাৰ ছেকেণ্ড হেণ্ড এখন লৈ পেলাই ধৰা এনেকে কিবা ব্যৱসায়ৰ কাৰণে দি দিওঁ নেকি?
অ, যদি তুমি লওঁ বুলি ভাবা তেনে এনেকে কিবা যদি পাৰা মালগাড়ী-চালগাড়ী উ ঠাই দিয়া।
সেইটোতো মই ভাবি আছিলো কিন ন্তু তোমাৰ মানে উম সেইটোতো হয় বাৰু।
এনে এতিয়া যদি তুমি নৰ্মেল গাড়ী এখন ল'লা এ আজি ভাড়া পাইনে নে কাইলে ভাড়া পাইছে তাতো লাগিব লেঠা।
নহয়, নহয় সেইটো ভাড়া কথা কোৱা নাই। তোমাৰ যোনটো চৰকাৰী হেৰিত দিয়ে যে।
অ, আচ্ছা
চৰকাৰী বিভাগত যে যোন সন্ধিয়া পুলিচত হ'ক বা এইবিলাকৰ মানে স্কৰ্ডৰ টি এনেকুৱা বিলাকত দিয়ে ন, সেইটো-সেইটো ভাবি আছিলো।
পাৰি, পাৰি। তেনেকে যদি ভাবিছা তেনে
এবাৰ হ'লেও দিব পাৰা যায়।
অ এইটো ভাল ভাবিছা কিন্তু দেই।
তুমি এনেই তোমাৰ আছে নহয় ন চাৰিচকীয়া?
হা? আছে আছে এই মাজতে এখন লৈছো নকবা অ এই গাড়ীখন অলপ ঠিক হোৱা নাই বুইছা। মাজে মাজে ইঞ্জিনৰ প্ৰলে মাজে মাজে ইঞ্জিনৰ অকণ প্ৰব্লেম দিব লৈছে।
কি লৈছিলা বা?
হেৰি এ আগৰ তোমাৰ দুহেজাৰ ওঠৰ চনৰ এইখনটো দুহেৰ ন দুহেজাৰ ষোল্ল চনৰ আচলতে। দুহেজাৰ ষোল্ল চনৰ গ্ৰেন আই টেন।
উম।
আস্তাখন যে।
উম।
সেইখন লৈছিলো তোমাৰ গাড়ীখন ঠিকেই চলে বাৰু। কিন্তু এতিয়া দে যিহে হৈছে আৰু জীৱনৰ।
সেইটোতো হয় বাৰু। গাড়ীখন ইঞ্জিনৰ প্ৰব্লেম হয়। এতিয়া বিশেষ কাৰণ নলয় চাগে মই জনামতে।
এইটোৱেই আও এতিয়া এইটো কৰা পানি লাভো নাই এইটো দেই। কিনো কৰিম আৰু কোৱাচোন।
এইটো আমি ধৰা প্ৰতিবাদ কৰিলেহে এতিয়া কি হ'ব, কি হ'ব বা
আৰু এ এমাহ, দুমাহৰ পিছত বোলে বন্ধ হোৱাৰ কথা শুনিছো।
অ যদিতো সেইটো হয় তেনে ভালেই হ'ব কিন্তু দেই।
উম, তেতিয়া বহুত ভাল লাগিব। তেতিয়া আকৌ গাড়ীবিলাক আকৌ অলপ চাৰ্ভিচিং এটা দি পেলাই ভালকে চলালেই
আকৌ আগৰ ৰূপত আহি যাব। নহ'লে ইঞ্জিন চিজ কৰিব গ'লেতো আৰু বহুতেই দিগদাৰ হ'ব ন।
সেইটোতো হয় বাৰু। ফিউল পাম্পৰ বহুত প্ৰব্লেম হৈ আছে নহয় এইটো কাৰণে। কিবা বোলে মামৰ জ্বলে। বা ভিতৰৰ যোনটো টিউবটো থাকে টিউবটো বোলে ফাটি যায়, তেল লিক হয়।
উম এই আকৌ হেৰি হয় তোমাৰ এই। আজিকালি আকৌ এইবিলাক কৈ লাভ নাই বুজিছা, কাৰণ মানুহবিলাক আজিকালি চব- কৰাপচন হ'ল ন চাৰিওফালে এতিয়া কিনো ক'ম এতিয়া। এতিয়া যোনটো টয়টা কোম্পানী যোনখন একেবাৰে ছবত ছে ভাল গড়ী বুলিয়ে ক'ব পাৰা,। সেইখন ৰখি সেইখন ৰখি সেইখন গৈ গৈ গৈ গৈ ৰাস্তাৰ মাজত ৰখি গ'ল। ৰখি যাওঁতে তাত অ ৰখি যাওঁতে তাত কৈছে বোলে চাওঁতে তাত কৈছে বোলে ইথানল মানে পেট্ৰলৰ লগত কিবা বেয়া বেলেগ বস্তু মিক্স আছিলে। কিন্তু এইটো কোৱা নাই অ কিন্তু এইটো কোৱা নাই যে হয়টো ইথানল মিক্স আছে বুলি।
উম, কিন্তু মানে পে- পেট্ৰলটো মই চাইছোঁ দাত কিন্তু যোৱাটো ম‌ই চাইছো না, এনেকুৱা এটা মানে ধৰা এনেকুৱা চিষ্টেমত মানে দুটা ভাগ হৈ আছে ন তাত। ইঠানলৰ পেট্ৰলৰ যোনটো মানে তোমাৰ ভাগতটো ধৰিব পাৰি যে এনেকুৱা লাগিছে। যে তোমাৰ ধৰা সৰু মিঠাতেল হওক বা কিবা এনেকুৱা যে পানী মিক্স কৰিলে জোনটো- টোৱে হয়, তেনেকুৱা ধৰণে হৈ গৈছিল, অঁ সেইটোৱে-
অ অলপ বেংকৰ টাইপৰ মই তাকে ভাবি আছো নতুনত ইনভেনচন কিছুমানে বনাইছে কিছুমানে মই দেখি আছো। এনেকে দুটা ইথানলাও এনেকে- আহ দুটা মিক্স হৈ আছে ন পেট্ৰল এনেকে ঢালাৰ লগে লগে দেখিছো ইথানলটো ভাগ হৈ গৈছে পেট্ৰলটো হেৰি হৈ গৈছে মই বোলো ৰাম- সেয়া বনাব লগগীয়া হৈ গ'ল, তাকে-
খবৰ আৰু, আৰু ভাল ভাল কিছুমান জেগাত তেনেকুৱা কিন্তু কাম মই কৰা দেখিছিলো যোনটো মানে ধৰা হানড্ৰেড পাৰ্চেণ্ট যোনটো- পেট্ৰল থাকে দামটো বেছি হয় কিন্তু হাণ্ড্ৰেড পাৰ্চেণ্ট পেট্ৰলৰ মানে ব্যৱস্থাও আছে। চাব গলে কিন্তু সেইটোহে হেৰিটোৱেহে বেয়া কৰিছে।
সেইটো মই ইমানটা ঠিক পোৱা নাই আমাৰ এতিয়া ঘৰত গাড়ীত তেল ভৰাবলৈ ভয় কৰিছে। মোৰ দেউতাইতো কৈছে গাড়ীখন নচলাবিয়ে পাৰিলে।
সেইটোতো ইথানলৰ যোনটো এতিয়া ব্যৱস্থা কৰিছে মানে ধৰা একে মেণ্ডেটৰী কৰি দিছে সেইটো কিন্তু বেয়া। কৰিছে আচলতে।
উম মই দিনত কথা এটা কম বুলি ভাবিছিলো বুজিছা
কচোন।
এই অথনি যে ফোন মাৰিছিলো যে মই।
অঁ
কিন্তু এতিয়া কথাটো মই মানে অলপ পাহৰি গ'লোঁ কিন্তু বহুত ইম্পৰ্টেণ্ট কথা এটা আছিলে।
মনত পেলাই মনত পেলাই বোলো কোৱা যদি পাৰা মানে মোৰ অথনি কিবা বিশেষ। কাৰণে তাত মানে ব্যস্ত আছিলো সেইটো কাৰণে নোৱাৰিলো।
অঁ অ মনত পৰিছে ৰবা এই কুলাৰ এটাত কিমান মান লয় অ।
কুলাৰ এটাত তোমাৰ এতিয়া কেনেকুৱা লোৱা সেইটোৰ ওপৰতে কথা। মোৰ এটা আছে বাৰু। মোৰ এটা আছিলে সেইটোত মানে তোমাৰ হেৰি লৈছিলে ন হাজাৰ পাঁচশ টকা লৈছিলে। তাত মানে ষাঠি লিটাৰ কেপাচিটি হয়।
ধৰা তোমাৰ তাতে দুটা অপশচন আছে যোনটো স্পীডৰ অপশচনটোতো নৰ্মেল কুলাৰ থাকেই।
উম
এইটো থাকিব এইটোটো জানাই এটা আছে আৰু এটা আছে তাত ধৰা তোমাৰ পাম্পৰ এটা আছে যোনটো মানে কুলাৰটো পানীৰ কাৰণো ফেমাচ ন পানীটো যোনটো মাৰি থাকে যে অলপ অলপ সেইটো কাৰণে, পামটো অলপ আছে এটা অপশচন আৰু এটা অপশচন আছে তোমাৰ হেৰি এইটো কি কয় চুইং বুলি কয় মানে ধৰা তোমাৰ এইটো- চাইডালে যোনটো মুভ কৰে যে।
উম
সেই মুভটো আছে সেইয়াই সেনেকে আৰু এটা এটাকে। দুটা থাকে চুইং আৰু ধৰা পাম্পৰ দুটা কম্বিনেশ্যন থাকে। এইবিলাক আছে আৰু তেনেকে বেছি তেনেকে ফিচাৰ্চ নাই খালি ষাঠি লি। ট মানে হেৰি পেট্ৰলে ষাঠি লিটাৰ পানীৰ কেপাচিটি আছে আৰু।
আচ্ছা আচ্ছা মোৰ যে যোনটো ড্ৰাইকোলাৰ আছিলে ন।
অ,
সেইটো অলপ খাৰাপ হৈ গ'ল বুজিছা।
ড্ৰাই ফ্ৰাই হৈ গ'ল।
ড্ৰাই ফ্ৰাই হৈ গ'ল মানে সেইটো কাৰণে মানে এতিয়া। সেইটো কাৰণে সেইটো কাৰণে। এতিয়া মানে কি হ'ল মই কুলাৰ এটা বিচাৰি ফুৰিছোঁ অলপ কম দামত।
অ,
দেউতাক ক'লো দেউতাই এনেকে এনেকে কোলাৰ আৰু কাৰণ দেউতাইটো কৈছে বাহিৰত ৰখি থাক বুলি বতাহ লাগিব।
অতি সুন্দৰ উত্তৰ দিছে ভাল লাগিছে মোৰ।
উম এ কি ক'বা আৰু দেউতা আমাৰ এতিয়া অথনি দেতা গাড়ীখন চলাই পেলাই আমাৰ ঘৰলে আহিছিলে। আহঁতে ক'লে যে লগৰ গোটেইখিন ৰখি আছে ৰাস্তাৰ সোঁ মাজত।
অ,
বগুৱ চুকত মই বোলো অ কি কৰি আছে কৈছে সিহঁতে দেখোন চবেই দেখোন এইটোৱে সিটোৰ লগত। ফোনত কথা পাতি আছে মই বোলো অ,
মানে মোকো মোকো তোমাৰ দেউতাই পাই গৈছে এই মাত, উ মোক সুধিলে কি কৰি আছ মই ধৰা উত্তৰটো দিব নোৱাৰিলো মইছো এয়া এনেই বুলি কৈ পেলাই থৈ দিলো আৰু ধৰা।
উ দেউতাই কৈছে গোটেইখিনি দেখোন ফোনত কথা পাতি আছে মই হাঁহি, ক'লো বোলো এনেকৈ পইচা পাতি পাই এনে কিবা কিবি কৰে দেউতাই কৈছে অ আচ্ছা আচ্ছা দে পাতিব লাগে তেনে। পাত পাত,
অ সেইটোৱে আৰু এই এইবিলাক আজিকালি। কি ক'বা আৰু চব মানে নতুন নতুন ভাল ভাল বিজ্ঞাপন ওলাইছে যেতিয়া কাৰণ আজিকালি ধৰা চা চাকৰি তাকৰিৰ কাৰণে ইমানতটো মানে চবেই নাপায় ধৰাচোন বহুত। কষ্টৰ ফলত চৰকাৰী চাকৰি এটা পায়।
হয় গম পোৱা।
নাপাওঁ নহয়।
এই আমাৰ যোনজন আমাৰ এইবাৰ মু মুখ্যমন্ত্ৰী ন। আছামৰ চ তেওঁৱে কৈছিলে। গোৱা হেৰিৰ পৰা চিপাঝাৰৰ পৰা।
উম,
আমাৰ মিছন চাৰিআলিলৈকে বোলে ফ'ৰ লাইন হ'ব বুলি কৈছে।
যদি কৈছে যেনে যদি মানে যিহেতু মানে যোনটো প্ৰজেক্টটো। কৈছে তেওঁ সেইটো যদি সম্পূৰ্ণ হয় তেনে বহুত এটা ভাল লাগিব দিয়াচোন।
সেইটো কিন্তু মোৰ মতেতো দুহেজাৰ ত্ৰিশ চনলৈকে নহব গৈ চাগে।
সেইটোতো হয় বাৰু কাৰণ আমাৰ ইয়াতে ফ্লাই অভাৰটো এতিয়ালৈকে মানে সম্পূৰ্ণ হোৱ গৈ নাই। উম সেইটোতো এতিয়া কিমান দিন লাগি গৈ আছে আৰু কিমান দিন লাগিব ঠিকেই নাই।
আৰু এইটো কনট্ৰেক্টটোও চাগে কিবা এনেকে। আমাৰ লোকেল মানুহকতো নিদিব চাগে কাৰণ এনেকুৱা বিলাকত প্ৰায়ভাগে হেৰিবিলাকে গুজৰাজাত, হেল্ল',
উ তোমাৰ মাতটো নুশুনাই হৈ গৈছিলো।
অ এতিয়া এতিয়া এনেও মানে মই গম মই গম পোৱাত মানে। ই চাগ লোক লোকেল মানুহক চাগে কণ্ট্ৰেটো নিদিব কাৰণ মানে কি হয় লোকেল যোনবিলাক মানুহ হয়। সিহঁতৰ সিহতক কনট্ৰেক্টো নিদি পেলাই মানে এই এনেকুৱা এনেকুৱা যোনবিলাক ফ'ৰ লাইন আহে কিবা আহে সেইবিলাক। চব গুজৰাটৰ কিছুমানক দি দিয়ে বিজনেচেন বিলাকক কাৰণ এটা এটা ই ইণ্ডাষ্ট্ৰী থাকে ন সিহঁতক টেণ্ডাৰটো দি দিয়ে মানে কিন্তু যদি সেই বস্তুটো যদি সিহঁত,
কথাটো কি হয় তোমাৰ ধৰা আমাৰ ইয়াৰ মানুৰ ধৰা এটা ফৰ লাইনৰ এটা যোনটো কন্ট্ৰেক্ট সেইটো কাৰণে। কট্ৰেকৰ কাৰণে মানে যথেষ্ট পৰিমাণে পইচা লাগে। কাৰণ আমাৰ ইয়াত ধৰা তোমাৰ ইমান খিনি পইচা দিব পৰা মানে ধৰা এনেকৈ কেপাচিটি মানুহ নাথাকিব পাৰে। কাৰণ এইবিলাকৰ কাৰণে বহুত কোটি কোটি টকাৰ মানে দৰকাৰ হয়। ত' সেইটো কাৰ মানে মানে এতিয়া চাগে আমাৰ ইয়াত দিয়া নাই মই জনামতে।
নহয় নহয় মই কি ভাবিছিলো যদি সেইটো বস্তু টেণ্ডাৰটো যদি মানে এনেকুৱা হয়। যে এতিয়া ধৰ আমাৰ ধৰ তেজপুৰ ডিষ্ট্ৰিকটো ধৰ।
উম
সেই ডিষ্ট্ৰিকৰ গোটেই কামণটোত ধৰ এটা যোনটো মেইন টেণ্ডাৰ যৰি তাক দিয়া হয়।
উম, উম।
তেনেকে লাভ এটা আছিলে কাৰণ ধেই মানুহো এনেকে কামৰ কাম কৰিলে হয়। সিহঁতে পইচাও পালে হয়। কিন্তু এতিয়া বাহিৰত যদি মানুহক এনেকৈ টেণ্ডাৰটো হিচাপত দি দিয়ে। কাৰণ সিহঁতৰ নিজৰ ইঞ্জিনিয়াৰ কৰিব, সিহঁতৰ নিজৰ এনেকুৱা লেবাৰ আহিব।
সেইটোতো হয় বাৰু। কাৰণ তুমি যোনটো কথা কৈছা তুমি যোনটো কথা কৈছা সেইটোতো বাৰু সত্য কথায়ে। আমাৰ ইয়াত ধৰা কিবা এটা এনেকুৱা যোনটো নতুন মানে ধৰা কৰ্মত ওলাই যায় সেই এইটো কাৰণে বহুত মানে নিবনুৱা কাৰণে হওক বা বহুত এনেকুৱা মানুহৰ কাৰণে বা এটা জীৱিকাৰ প্ৰতীক হৈ যায় মানে সেইটো। সিহঁতে ধৰা সেইটো কাৰণে ধৰা মানে সিহঁতৰ ঘৰ চলিব বা সেইটো কাম কৰি‌ পেলাই সিহঁতে ভালেখিনি পইচায়ে ধৰা অৰ্জন কৰিব পাৰিব। সেইটো তুমি ভাল কথা কৈছা বাৰু।
তাকে ভাবিছো বাৰু। আকৌ কিন্তু এটা কথা আকৌ সেইফালৰ পৰা চাবলে গ'লেও যদি চৰকাৰ ফালৰ পৰা চাবলগীয়া যায় তেনে বাহিৰৰ কোম্পানীবিলাকত দিয়া এইটো এটা ৰিজন আছে যদি মানে এতিয়া ধৰ গুজৰাটৰ বা কাবাৰ এনেকে যদি এনেকে কোম কোম্পেনী এটা ধৰ দিলে।
ত এতিয়া কি হয় যোনটো আমাৰ ভাগে ভাগে যোনটো এতিয়া এটা এটা জেগাৰ যোনটো মানে